হেল্ল'
হেল্ল' কোনে ক'লে? অ বুজিছোঁ বুজিছোঁ। মই এতিয়া ৰাতিপুৱা খা লোৱা কৰিলো আৰু বাচন চাচন ধুলো।
অ।
অলপ, এনেই মোবাইলতে আছোঁ অলপমান।
তুমি যে সেইদিনা আ থৈকাৰা দি কেনে মাছৰ আঞ্জা বনাইছিলা, কেনেকে বনাইছিলা?
অ সেইটো তাৰমানে তোমাৰ সোৱাদটো মনত আছে, খোৱা ভাল লাগিছে ন?
অ ভাল লাগিছিলে। কোৱাচোন কেনেকে বনাইছিলা?
ইম একো কথা নাই। বহুত সহজ হয় এইটো ৰেচিপি। মাছ লাগিব,
বাৰু মই মাছ নাখাওঁ, মাছ নো নোখোৱাকে বনাব নোৱাৰি নেকি?
খাবা পাৰিটো। কেইটামান দালি দালি ভিজাই থবা। যিকোনো দালি মচুৰ দালি হওক, বুটৰ দালি হওক। ভিজাই থবা। থৈ কিনে বতিবা। বতি কিনে, তাতে আৰু, তুমি আদা নেহুৰ যি দেয়ে দিয়া দিবা আৰু। দি ভাজিবা হ'ল, পিঠা কৰি, সৰু সৰু কৰি। হেল্ল' সৰু সৰু কৰি ভাজিবা উম। ভাজি আৰু পিঠা হ'ল ন, তাৰপাছত, থৈ কাৰা অলপ জিকেই থলা। হেল্ল'
অঁ।
থৈ আৰু কেৰাহীতে আৰু পানী এ কেৰাহীত তেল দিলা দি কেইটামান বেহাৰ বেহাৰ ফুতে বেহাৰ যে সৰিয়হ, সৰিয়হ দুটামান ফুটাই দিবা তাতে দিয়াৰ পাছত পানী দি দি এই থৈকাৰখিনি দিলা দিয়াৰ পাছত উতল আহিল ন যেতিয়া উতলিব থৈকাৰাখিনি সিজিব হেল্ল'।
শুনি আছোঁ।
থৈকাৰাখিনি যেতিয়া সিজিব তাৰপাছত উতল আহি আহি অলপমান হৈ যাব আৰু সৰল হ'বৰ পৰত তাৰমানে অলপমান সেই দিবা অ', বটন মানে বটন বুজি পোৱানে? যিটো চা চাউলৰ অ', গুৰা অলপমান গুলি কিনে তাতে দিবা তেতিয়া তাৰ মানে আঞ্জাটো লগ লাগি চেৰ চেৰা নহয় আৰু লগ লাগে মানে বান্ধ এটা থাকে তাকে আৰু আঞ্জাখনৰ তাতেতো আলি দিলি দিব পৰা আলু দিলি দিব পাৰা তেতিয়া অলপমান আঞ্জাখন গোটা হয়। তেতিয়াহ'লে ইটো দিলে বটনতটো দিলেও গোটাই হ'ব পনীয়া নহয়। ঠিকে আছে ঠিকে হ'ব, তাচত নিমখ হালধি দিলা নিমখ হালধি দিলা বুজি পাইছা না। হেল্ল' নিমখ হালধি দি আঞ্জাখন হ-হহ-হ'ল আৰু শচ গ'ল তাৰ পাছত তুমি কি দিবা? এই পিঠাখন যে ভাজি থৈছিলা, দালি দালিৰ পিঠা কেইখন তাতে আঞ্জাত পেলাই দিবা। বুজি পাইছা না'।
হা হা।
আঞ্জাত পেলাই দিবা, দি তাৰপিছত অলপ পিছত ঢাকনি দি থৈ দিবা। অ', অলপ উতল আহিবা লাগিব আৰু সেইখিনি সিজবা লাগিব ন। আঞ্জাৰ লগত মিলিবা লাগিব ন থৈ দিলা ঢাকি কিনে থৈ দিলা থৈ দিয়াৰ তাৰপাছত আৰু অলপ অলপ সময় থাকাৰ পিছত খাবা ঢাকান দি থোৱাৰ পিছত। খাবা খাই কিনে মোক কবা কেনেকুৱা লাগিছে। ইমান ধুনীয়া গোন্ধ ওলাই বঢ়িয়া লাগে খাই।
ঠিক আছে।
মাছ নহ'লেও খাব পাৰি তাৰমানে। উম।
হয়।
অ', খাই পেলাই ক'বা আৰু মোক, কেনেকুৱা লাগিছে। এতিয়া মই এখন বিয়াত যাব লাগে। বেছি সময় কথা পাতিব নোৱাৰি হা এ এই আমাৰ ঘৰৰ ওচৰ সম্বন্ধীয় মানুহ ওচৰৰ নহয় অলপমান যাব লাগে আৰু।
হয়।
অলপমান এহান ই-ৰিক্সা খনত গ'লে হ'ল। বিয়া আছে আজি এখন ছোৱালীৰ বিয়া।
হয়।
আ, হেৰিত অ'। ৰঙা আপোনাৰ সেই, দৰাই কি কয়, অ' বহুত দূৰৰ ল'ৰাটো, গৌৰেশ্বৰৰ।
হয় হয়।
ইয়াতে বিয়া কৰাব আহিব ইয়াতে। আজি বিয়া।
হয় হয়।
বিয়াত যাব লাগিব, মই যাম অলপ দেৰি কে যাম। তাৰ পানী চানী তোলাৰ সময়ত যাম আৰু। তাৰ পাছত আৰু চাদ্ধ তাদ্ধ হ'লে দুপৰীয়া খাৱা লাৱা কৰি গুচি আহিম। তাৰপাছত আকৌ অলপমান গধূলি যাম, ঘৰৰ মানুহ না, নগলে বেয়া পাব। আকৌ গধূলি যাম যাই আৰু দৰা চৰা অহাৰ পাছত গুচি আহিম। সেনেকুৱা কৰিম আৰু, ৰাতি বিয়া নাচাওঁ। টোপনি খতি কৰি। হেল্ল'।
ভালে কৰিছা। কি দিবা বিয়াত আৰু কি পিন্ধি যাবা তুমি?
বিয়াত আৰু কি পিন্ধি যাম, পাটৰ কাপোৰ। গন্নেচে তাত
অ' ষ্টাইল কৰি যাবানে?
ষ্টাইল মানে মই অলপমান ষ্টাইল নকৰোঁ, মই মানে অলপ নৰ্মেলতে থাকোঁ। যিখিনি পিন্ধিব লগা আছে পিন্ধো আৰু, ইমান ষ্টাইল নকৰোঁ। খোপা, ফুল সেইবিলাক নামাৰো আৰু। এনেই চিম্পুলতে থাকোঁ মই, সৰলৰে। ভালকে এনেকে অলপ নিয়মিত ভাৱে এনেকে থাকোঁ। বেছি ষ্টাইল নকৰোঁ। বিয়াত মানে কি দিম সুধিছা ন'? হেল্ল'। বিয়াত এটা এই দি মানে সেই মিক্স যি আছে পেষ্ট কৰা, গুড়া কৰা মিক্সাৰ সেই দিম। অলপ ভাল চাই দিম আৰু দামী চাই। ভালটো, সেই দিম বুলি ভাবিছোঁ।
হয় হয় হয়।
সেইটোৰো দাম আছে নহয় আজিকালি। তিনি হেজাৰ মানে হৈছে। তিনি হেজা ভাল অলপ দামীটো দিম আৰু ভাল চাই। তিনি হাজাৰ মানত পৰা কৰি বা পঁচিছশ।
হয় হয় হয়।
অ'। সেইখিনি দিম, দি গধূলি তাৰমানে হেৰিটো দিয়াৰ কাৰণে যব লাগিব। প্ৰেজেণ্টটো দিয়াৰ কাৰণে।
হয় হয়।
ধনী মানুহ আৰু যেনেকা তেনেকা দিবও নোৱাৰো। ঘৰৰ মানুহো হয়। দিম আৰু। এটা ভাল উপহাৰ দিবা পালে ভাল আৰু হয়না?
অ' তাকেতো।
তুমি কি কৰি আছা এতিয়া?
মই তোমাৰ সেই ক'ৰবাত যাব লগা য-যাম আৰু, ততে কাপোৰ চাই আছোঁ ৰ'বা। কি পিন্ধি যাও? কি পিন্ধি নাযাও?
অ্ কবাত কিবা কি আছে, বান্ধৱীৰ ঘৰত নে কি?
অ' বান্ধৱীৰ ঘৰতে যাম ৰবা- ওচৰতে থাকে।
অহ্' বান্ধৱী ঘৰত যাই কেনে আৰু ফুৰিব যাবা- উদ্যানত, তেনেকুৱা।
হয় হয় সেইটোৱে কৰিম সেইটোৱে কৰিম।
হোটেলত খাবা
নাই নাই এইকিবা মম-চম খাম বাহিৰতে খাম।
উম্ হয় নেকি? তোমাৰো যাৱা কাম আছে আজি। যাবা! গ'লে অলপ মন-চন ভাল লাগে আৰু। এতিয়াতো হেৰি নাই স্কুল, কলেজ নাই না আকৌ? পৰাটো বাদ দিছা ন?
অঁ বাদ দিছোঁ।
উম্ এতিয়া তাৰ মানে জবৰ কাৰণে মাথা মাৰি আছা?
ইয়েচ। হয়-হয় তাকে। তোমাৰ পৰীক্ষ- ক্ষা-চৰীক্ষা দি আছো আৰু।
অঁ অঁ অঁ, জবৰ কাৰণে ন?
হয়।
ঠিকেই আছে। জব পাৱাটো ইমান সাধাৰণ কথা নহয়। পঢ়িব লাগিব- ভাল কৰি। এটা দিলে নহ'ব বহুতকেইটা দিব লাগিব কনটোত বা হেৰি হয় ভাল হয় সেইটোয়ে আৰু, বহুত পৰীক্ষা দিবা লাগে না- কোনটোত হয় কোনটত নহয় ঠিক নাই না আৰু ইলা হেৰী কৰোতো বহুত পইচা যায় নহয়। ব্লা কৰোতে। চবতে কৰিব লাগ- পইচাৰ কথা নহ আজি-কালি। পইচাওঁ খৰচ হয় এপ্লাই কৰোঁতে।
পইচাটো বাপৰে বাপ, হাজাৰ-আঠশ টকা খৰচ হয় মানে নিদিলেও নহয় এতিয়া দিবওঁ লাগে। মানে বৰ জটিল হৈ পৰিছে।
হ'ব দিয়া অলপ ভালকে পঢ়া, সেই পইচা আহি যাব ন। ঠেত এক ঠেত সোমালেই হ'ল আৰু, এখন জেগাত লাগি গলে হ'ল।
এখন জেগাত লাগিলে হৈ যায় বাৰু ইমান একো, বেছি টান নয়। হয় হয়, তুমি বিয়াত কেইটাত যাবা?
বিয়াত এতিয়া যাম আৰু বেছি সময় নাই এনো, চাৰে এঘাৰতা-বাৰটাত যাম দিয়া। বাৰটা বাজবৱে, বাৰটা চাৰে বাৰট টা বাজিবই যাওঁতে যাওঁতে- ঘৰৰ কাম শেষে নহয় ন। কাম-চাম চাফা কৰি গেলে ভাল আৰু ঘৰৰ। যাওঁতে-যাওঁতে ওলাওঁতে-ওলাওতে চাৰে বাৰটা, বাৰটা বাজিবই। সেইফালে হেৰিত টাইম হ'ব আৰু পানীতলা চাদড টাইম। সেইটো সময়ত যাই পাৱাকে যাম।
ঠিকেই কৰিছা আৰু তোমাৰ মানে বিয়াখন কিমান দূৰত আছে
অলপ যাব লাগে অ ইৰিক্সাখনত গ'লে ধৰা পাঁচ মিনিট খোজকাঢ়ি গলে অলপ দূৰ হয়
হয় নেকি ওচৰতে মানে বেছিও দূৰ নহয় আ
হয় হয় ইচ্ছা নাযায় নহয় কাপোৰ চাপোৰ পিন্ধি
অ নিৰামিষ খাবা নে কি খাবা বিয়াত
বিয়াত কিবা খোৱাই চাওঁ গৈ কিনে চাওঁ বাৰু মই চবে খাওঁ চব চব বস্তুৱে খাওঁ মই খালি হাঁহ নাখাওঁ গাহৰি নাখাওঁ এইটোৱে নাখাওঁ
গাহৰি কিয় নোখোৱা গাহৰি চোন খাবলৈ সোৱাদ আছে
সোৱাদ থাকিলেও মই গাহৰিটো মোৰ মানে ভাল নাপাওঁ খায় খায়ো পোৱা নাই দেখিওঁ পোৱা নাই দেখি পাইছোঁ দোকানত কাটি থকা দেখা পাওঁ অ আহ ঘৰত আনিব নিদিওঁ
কিয় এবাৰ চেষ্টা কৰি চাবচোন কেনেকুৱা লাগে
অ অ মা মই নোৱাৰোঁ নোৱাৰোঁ নোৱাৰোঁ নোৱাৰোঁ নোৱাৰোঁ এইবিলাক চেষ্টা কৰা বস্তুয়ে নহয়
হয় নেকি কিন্তু ভাল পাব লাগে তুমি খাই
অ মই এইবিলাক চেষ্টা কৰা বস্তু নহয় নাখাওঁ নবনাওঁ ঘৰত আনিব নিদিওঁ এই কথা
ইমান ইমান হেৰি নে বেয়া পোৱা নে
উম ভাল নালাগে দেখোন মোৰ
হয় নেকি হ'ব পাৰে বাৰু বহুতৰ ভাল নালাগে বহুত বস্তু তোমাৰ
তুমি খোৱা নেকি তুমিতো নাখোৱাই দেখোন কোনে খোৱা এনে মিছা খোৱা
ভাল নাপাওঁ কিন্তু তোমাৰ বহুতে ভাল পায় আৰু সেইটোয়ে সুধিছোঁ
উম কিছুমানে বাপৰে বাপ গাহৰি বুলি ক'লে ইিহঁতৰ জিভাৰ পানী পৰে দেখোনয়ে
সেইটোৱেতো কেনেকে বা ন ইমান ইমান ভাল পাই
অ নাজানোঁ এইবিলাক কেতি কেনেকৈ খায় বহুত ভাল পায় গাহৰি বুলি ক'লে জিভাৰ পানী পৰিলে ক'ত কি অলপমান দিবা সেনেকৈ কয় কোনোবা বনোৱা গম পালে সেনেকুৱা কৰে আমি নোৱাৰো খাবা মইতো হাঁহ ও নাখাওঁ
সেটোৱে
ছাগলী মাংস নাখাওঁ উচ্চ ৰক্তৰ চাপ আছে মোৰ সেইকাৰণে মই উচ্চ ৰক্তৰ চাপ
মানে
হাই প্ৰেচাৰ
হয় নেকি
অহ অ উচ্চ ৰক্ত চাপ মানে বুজি নোপোৱা নেকি তুমি
নাই নাই অ অ হ হ আজিকালি চবে ইংৰাজীতে কয় যে সেইকাৰণে ভাবিলো ইংলিছত কালে বুজি পাম আৰু।
উম উম।
আৰু তোমালোকৰ যে। কয় অ মানে বিয়াত মানে তোমাৰ কইনাৰ বিয়া নে দৰাৰ বিয়া।
কইনা ছোৱালীৰ বিয়া। ক'লৈয়ে দেখোন।